হেল্ল'
অ' কি কৰিছা?
জ্বৰ
এয়া আছোঁ এনে মই তুমি?
মই এয়া বহি আছো।
আহ
বান্দাৰত
অ' অ'
ইমান গৰম দিছে, ইমান গৰম দিছে বোলো।
তাকে অ'
তাত কেনেকোৱা?
এ একেই বহুত গৰম।
অ'।
ভাত খালানে? নাই যোৱা, নাই যোৱা।
উম। কেলে যোৱা নাই?
এই গৰমতে।
বোকা দিয়া নাই নেকি?
নাই দিয়া।
উমহ।
পানী নাছিলে যে।
উম।
তোমাৰ গৈছে নেকি?
নাই যোৱা যাম হে।
আহ।
উম।
তহঁত ট্ৰেক্টৰ হাল বাইনে গৰুৱে, তহঁত ট্ৰেক্টৰ হাল বাইনে গৰুৱে হাল বাই বোলো?
ট্ৰেক্টৰ।
উম।
ভাত কিহে খালি?
ভাত দালি আছিলে তাৰপা ৰঙালাও ভাজি, মাছ হেয়া।
আহ।
তই?
মোৰ মাছ আছিলে, কালি পথাৰত মাছ ধই দিয়া পুৰা ৰ'দ দিছে না মাছ পুৰা মই মই গৈছে।
অ'।
গৰমত।
উ।
পুৰা পানীটো গৰমত তাপত মাছবোৰ চব ঢেলুঙা খাই গৈছে পথাৰত।
অ'।
তাত হেফালে মাছ নাই ওলোৱা নি?
ওলাইছে, বেছি নাই আৰু অলপ অলপ।
অ'।
পাপাহঁত ভালনে?
ভালেই।
অ'।
ভন্টি ঘৰত আছে নে?
ভন্টি ঘৰতে আছে অ'।
অ'।
মাদাৰ ক'ত গ'ল তহঁত?
হা?
তহঁত মাদাৰজি ক'ত গ'ল?
আছে আছে, ঘৰতে আছে মাহঁত।
গম বন্ধ দিলে নে কি মাহঁত স্কুলৰ?
অ'। দিলে আৰু এমাহ। ত্ৰিশ দিন, ত্ৰিশ দিন।
উ, উ।
ভাইটীয়ে ফোন চোন কৰিছে?
নাই কৰা বহুত দিন হ'ল নকৰা।
অ'।
উ। বিজনেছ কেনেকুৱা চলি আছে?
অ' ঠিকে চলিছে বাৰু বৰ্তমান।
গৈছে নাই বিকি?
অ' গৈছে গৈছে।
উ। আজি বনাইছিলি নে নাই, আজি বনাইছিল নাই বোলো?
বনাইছিলো অ'।
উ। কিমান বনালি?
দুই কেজি।
হা?
দুই কেজি।
উ।
তাপা তো।
মোন, কি মো? মোটোৱে
কাপোৰ চিলোৱা কথা।
কি?
কাপোৰ চিলোৱা কথা আছিলে নহয় বোলো মেচিন আনি।
নিচি ন সেইবোৰ, সেইবোৰ কৰি লাভ নাই। ত আজিৰ যুগত সেইবোৰ কাম নাই মানে।
অ'।
সেইবোৰ চিলাই লাভ নাই
হেই। নিজৰ টোকে পাৰি দেখোৱাই।
কি নিজৰটো।
নিজৰ ব্লাউজটোকে চিলাব পাৰিলিহেঁতেন ন।
নিশিকো আকৌ ইয়াত, ইয়াত দোকানে দোকান। খুলি কি কৰিম পাঁচখনমান দোকানেই আছে আমাৰ চেণ্টাৰত। পাঁচখনমান দোকানেই আছে আমাৰ চেণ্টাৰত, খুলিনো এইবোৰ কি পাম।
তাকে। হ'লেও আৰু নিজৰ গিতাকে চিলাবলে ল'ব পাৰিলহেতেন বা।
উম্।
হেল্ল'। উ। কৰ'বাত যোৱাৰ কথা আছিলে নহয়, গ'লি নাই তই।
ক'ত যাবি? যোৱা কথা আছিলে, এতিয়া নাযাওঁ আৰু। নাযাওঁ এতিয়া, এতিয়াতোৰ এ খেতিৰ চিজেন যে ক'ত যাবি আৰু।
ন অ'।
যাব নোৱাৰ নহয় এতিয়া।
তাকে।
উম্।
সা তাৰপা, তই ভাত কিহে খালি?
মই ভাত খালো, তোৰ কালি পথাৰত মাছ ধৰিছিলো। মাছ আছিলে।
মাছ ধেৰ ওলাইছে না পথাৰত, কিমান খাবি আৰু।
অ',
উম্।
তহঁতৰ ভাইটিনো কি কামত গৈছে?
চিকিউৰিটি, হায়দৰাবাদত।
অ'।
উম্।
ক আৰু তাৰপিছত।
নকওঁ একো আৰু হ'ব, কিনো কম আৰু।
তাৰপৰা, তই গৈ আছ নাই হেৰিয়লে।
হো।
তই গৈ আছনে নাই ফিল্ডলে?
নাই যোৱা, বাদ দিলো এইবোৰ যাবলে।
কিয়?
এনেই।
অ'। যাব লাগে আকৌ, নতুনকে প'ষ্ট আহি আছে নহয়।
নাযাও নাযাও, এইবোৰ কাম নাই ইনেই।
সেই।
সেইবোৰ শিকি লাভ নাই মানে।
অহ্।
মানে পইচা পাতি নাই, লাভ নাই মানে, নিজৰহে যায়।
উম, কেলে লাভ নাই বাৰু, ইমান সুবিধা কৰি দিছে।
একো সুবিধা কৰা নাই।
কৰিছে।
নাই কৰা, চব এনেই এইবোৰ।
অহ।
হ'ব।
অহ।